হেল্ল'
অ', খবৰ পাতি কেনে তোমাৰ?
ভালে তোমাৰ কেনেকুৱা?
মইয়ো আছো ঠিকে ঠাকে।
কি কৰি আছা এইকেইদিন ঘৰে?
আজিতো বন্ধ দিছে ঠিকে কিন্তু কলেজৰ পৰা হেৰি, চামাৰ কেম্প হৈ আছেতো। তাকে ভাবি আছোঁ যাও নে নাযাওঁ।
অ', আমাৰ চামাৰ কেম্প আমাৰো চলিব বুলি শুনিছোঁ আমাৰ পৰা অলপ লৈছে মানে আমি যোগদান দিয়াৰ কাৰণে অলপ অলপ পেমেণ্টটো কৰিছোঁ।
অ',
অ', আমাৰো হ'ব বুলি আমি শুনিম
অ', অ', আমাৰো ৰেজিষ্টেচন ফিজ এটা লৈছে মানে বেলেগ কলেজত ছে, সেইটোকাৰণে তাতে শিকাবতো।
কিমান অ', যাম তোমাৰ-তোমাৰ পৰা তোমালোকৰ পৰা কিমান
পাঁচশকে।
অ', হয় নিকি আমাৰ অকমান কম লৈছে বাৰু।
অ', অ', এনে তাতে কি কি শিকাব তোমালোকৰ তাতে?
অ', আমাৰ তাতে আমাৰ তাতে হেৰি শিকাব মই জনামতে তে সিহঁতি আমাক মানে বিভিন্ন ধৰণৰ মানে এ-এ যোনটো আমি মানে হেৰি উলেৰে যে কাপোৰ বনাওঁ বা মাফলাৰ বনাওঁ
অ'।
সেই তেনেকুৱা শিকাব বোলে, আৰু তাৰ পিছত আমাক মানে হৰি যোনকেইটা মানে বহুত মানে কিবা কিবি ডিজাইন থাকে নহয় এ ৰংগোলী টাইপ সেই তেনেকা শিকাব, আৰু তাৰ পিছত খু তাৰে আমাক হেৰি ডিজাইন কিবা কিবি শিকাব বোলে। আৰু বোলে বহুত কিবা কিবি শিকাব মানে একদম ঘৰত সজোৱা বস্তু উম, কিন্তু মই ভালকে মানে দেখা নাই। কিন্তু ডেক'ৰেশ্যনৰ আইটেম বোৰে শিকাব।
অ'। আমাৰতো মানে হেৰি বি বৰুৱা কলেজৰ তাতে লৈ যাব বুলি কৈছে। আৰু তাতে তোমাৰ বেছ ছিদিন নিশিকাই তোমাৰ, এঘাৰ দিন মানে শিকাব, তাতে মানে বহুত কিবা-কিবি শিকাম বুলি। কৈছে তোমাৰ, অ গীটাৰ শিকাম বুলি কৈছ তাৰপিছত তবলা মানে মিউজিকেল ইনষ্ট্ৰুমেন্ট যিমানবোৰ আছে তোমাৰ ধৰা অ, সেইবোৰ শিক শিকাব, সংগীতৰ বাদ্যযন্ত্ৰ বুলি কয় যে সেইটো, সেইবোৰ শিকাব তোমাৰ। তাৰ পিছত আহ চিলাই শিকাব আৰু অ ছবি অঁকা শিকাম, শিকাব, তাৰপিছত কাগজেৰে যে বস্তু বনাই বা তেনেকুৱা ধৰণ ৰনৰ য়া কি যে বনাই সেইবোৰ শিকাব, মানে ভালে আছে কব গলে।
অ, আৰু কি বুলি কয় ছবি, ছবি আঁকাটো আমাকো শিকাব বাৰু?
হ
উম, ভালেই দিয়াচোন এই অ গৰম বন্ধত কতবা ফুৰিব নগৈ যদি আমি এইবোৰ কামতে কৰো, আমাৰ পিছত আমি নিজৰ বিজনেচ এটাও খুলিব পাৰিম। নাই
অ, তাকেই মানে বস্তু বনোৱা অ হাত নিজৰ হাতেৰে বনোৱা বস্তুবোৰে আজিকালি বহুত মানে হেৰি আছে চাহিদা আছে ত' সেইবোৰ মানে বজাৰত ভাল দামত বিক্ৰীও হব তোমাৰ আৰু এইটো মানে আমাৰ এক্সট্ৰা ইনকাম এটা হৈ যাব, যদিও আমি ধৰা বেলেগ কাম কৰিব বিচাৰো, সেইটোও কৰিব ৰিম আৰু এইটোও ধৰা এনেই আমাৰ সৰু-সুৰা এক্সট্ৰা ইনকামবোৰ যে
উম, অ তাৰপিছ তুম তুমি অ কলে যাবানে চামাৰ কেম্পত, নে তোমাৰ কিছুমান লগৰকো লৈ যাবা?
মইতো আমাৰ কলেজৰ পৰা মানে আমাৰ গ্ৰুপটোত মানে মান কেইজন ফ্ৰেন আছিল সিহঁতে মানে আগতেই পৰীক্ষা দিয়াৰ পিছতে মানে গাঁৱত গুচি গ'ল। এতিয়া মই অকলে যাব লাগিব।
হয় নেকি?
অহ।
তোমালোকৰ আগতে জনোৱা নাছিল নেকি চামাৰ কেম্প হব বুলি?
চামাৰ কেম্প হব বুলি আগতে জনোৱা নাছিল মানে হঠাতে মানে হয় গল মানে পৰীক্ষ শেষ হোৱাৰ পিছত আমি কলেজ গ'লোতো দুইদিন মান তেতিয়া কৈছে আৰু বাকীবোৰে ফ্ৰেণ্ড কেইজনে মানে পৰীক্ষা দি কিনে সিহঁতে গাঁৱত গুচি গ'ল।
অ', মইতো বাৰু অকলে নাযাও, আমি মানে পৰীক্ষা দিয়াৰ সময়তে গম পাইছিলো যে নটিছ আমাক মানে অ ৰুমে-ৰুমে আনি পেলাই ছা হতে কৈ গৈছিল যে যোন-যোন ইন্টাৰেষ্টেত আছে লাষ্টৰ পৰী ক্ষাৰ দিনা বোলে ৰেজিষ্ট্ৰেশচন পইচাটো দিবলে, সেইকাৰণে আমি মানে সিহতে গম পাই পেলাই মিলি-জুলি পেলাই এতিয়া চামাৰ কেম্প কৰিম।
অ, অ। আমাৰতো মানে দেৰিকে কোৱা হ'ল, মানে হঠাতে হৈ গল। আৰু যাব কিছুমান বেলেগ চেকচনৰ ল'ৰা-ছোৱালীও যাব হয়তো, আমাৰ কলেজৰ পৰা ও কিন্তু ফ্ৰেণ্ড কেইজনৰ ভিতৰত মই চাগে অকলে যাম তাতে। অকলে যাব লাগিব আৰু তোমাৰ এইটো চাই লও, কেইদিনমানহে আছেতো। চামাৰ কেম্পটো কৰাৰ পিছতো মানে ফুৰিব যাব পাৰে।
অ', আমাৰো এসপ্তাহে, আমাৰতো আৰু কম এসপ্তাহ।
অ এসপ্তাহ নেকি?
সেইকাৰণে ৰেজিষ্ট্ৰেশচন ফিটো ৰেজিষ্ট্ৰচন ফিও কম লৈছে সেইকাৰণে।
অ আৰু তো হেৰি তোমাৰ বাৰদিন নে তেৰদিন কৰাম বুলি কৈছে। কিন্তু মই ভাবি আছো বাৰ দিনত বা তেৰ দিনত তোমাৰ সেইটো যিবোৰ সংগীতৰ বাদ্যযন্ত্ৰ যে কলো এই গীটাৰ হওক বা মাৰ হাৰ হাৰমনিয়ামতটো বাৰু পাৰিম সেইটো আগতেও মানে শিকিছো এবাৰ। বাকী তবলা বা গিটাৰ বা তেনেকুৱা ধৰণৰ যিমানবোৰ ধৰা বাদ্যযন্ত্ৰ আছে সেইবোৰত তো বহুত খিনি টাইম লাগে চাগে বাৰ দিনত বা তেৰ দিনত কিমান খিনি নহ'ব।
মোক লাগিছে। ইহঁতে মানে তোমালোকৰ বেচটো ক্লিয়াৰ কৰি দিব। তোমালোক মানে হাতেদি মানে হাতেদি ধৰিবলৈও এটা হেৰি টাইম লাগে ন, মানে ভালকে মানে বস্তু টো সেইটো কৰি দিব আৰু চাগে একদম বেছিক প্ৰথমৰ কেইটা শিকাব। প্ৰথমৰ কেইটা শিকালেও ধেৰ পিছত বাকী কেইটা নিজেও কৰিব পাৰি দিয়াচোন।
অ মানে গিটাৰ টো শিকিবলে এনে ক'ৰ্চটো লবলে বহুত মানে পইচা যায়ছাগে ন?
বহুত পইচা যায় অ। অ মাহে মাহে অ দু দুই হেজাৰ পাঁচ -শ তিনি হাজাৰ মান গুছিয়ে যায়।
অ তেতিয়াহ'লেতো বহুত যায়। তাতে মানে গিটাৰ - চিটাৰও থাকিব তাতে প্ৰেক্টিচ কৰিব পাৰিম আৰু।
উম। মোক মোৰ মতে মানে তোমালোকৰ চাগে এনেকুৱা হব কোনে - কোনে কিহত মানে কোনটো মিউজিক ইষ্টোমেণ্টত ইণ্টাৰেষ্ট আছে
হম।
সিহঁতে সেইটো কৰা। নহলে এ এ এই বাৰ দিনত ইমান এগাল কেনেকে শিকিবা?
তাকে মানে যিকোনো এটাহে আমি মানে চ হেৰি কৰিব পাৰিম। মানে ল'ব পাৰিম ধৰা মিউজিকৰ হেৰি বাদ্যয়যন্ত্ৰ বজোৱা শিকিব পাৰিম। বা কিছুমানানে তোমাৰ ছবি অঁকাতটো ভাল পাই। ছবি অঁকাত হৈছে মইয়ো ভাল পাওঁ, কিন্তু সেইটো নলও সেই
তুমি যদি ছবি আঁকিব জানাই ছবি আঁকাতটো লৈ লাভ নাই ন! পইচা দি পেলাই বেলেগ এটা বস্তু শিকাই ভাল। এতিয়া মই যেনেকুৱা হেৰি কৰিব। মই যেনেকা উলেৰে বস্তু বনাব নাজানো ভালকে ত মই সেইটো লৈ লম
উম, তাকেই তাকেই আৰু কিবা এয়া ট্ৰাফ-শ্ৰাফ শিকাব ন, মানে বেলেগক শিকাব সেইটো চাই লব পৰাা যায় পিছে। মানে বস্তুবোৰ চাই কিনেওতো পাৰি ন? কৰিব।
আৰু কলেজত গৈ ভালো লাগিব দিয়াচোন গৰমত ঘৰত ইমান গৰম লাগে বাপৰে
উম, আৰু তাতে বহুত নতুন নতুন মানুহ লগ পাম। মানে তাতেতো বহুত কলেজৰ ল'ৰা ছোৱালী যাব।
অ, বহুত কলেজৰ ল'ৰা ছোৱালী আহিব। এ ভালে হব বহুত কলেজৰ ল'ৰা ছোৱালীৰ লগত থাকিলে যে মানে মন মনতটোও ভাল লাগি যায় জানা। মানে চব চবৰে নিজৰ নিজৰ নিজৰ নিজৰ কথা থাকে সবেই নিজৰ নিজৰ বন্ধু বান্ধৱ লৈ আহে ভালে লাগে দেচোন সিহঁতৰ লগত।
অ', অ', তাকেই সিকেইতে ভাবিছোঁ অ', অ'। সেইকাৰণে গৰম বন্ধটো মানে এ এইখিনি চামাৰ কেম্পৰ যিখিনি শিকা হয় সেইটো শিকি কিনেও মানে আমি ফুৰিব যাব পাৰিম তেতিয়া মানে এমাহটো ভালকে গু চি যাব আৰু মানে টাইমতটো আমাৰ ৱেষ্ট নহয় তেতিয়াহ'লে
নহয় অ', আৰু তুমি ফুৰি ফুৰিব ক'ত যাবা বুলি ভাবিছা?
ফুৰিবতো মই হেৰি শ্বিলঙে যাওঁ নেকি যিহে গৰম পৰিছে।
ঠিকে আছে, কাৰ লগত যাবা?
ফ্ৰেণ্ড বোৰৰ লগতে যাও নে পৰিয়ালৰ লগতে যাওঁ চাই আছো ৰপা। তুমি পিছে ক'ত যাবা?
মইতো চাগে মোৰ মোমায়েকৰ ঘৰলে যাম এইবাৰ।
অ'।
বহুত বস্তু মোৰ মামাৰ ঘৰ তোমাৰ আপাৰ আছাম ফালে।
অহ।
বহুত বছৰ হৈ গ'লতো মামাৰ ঘৰত নোযোৱা, সেইকাৰণে মানে নাই আইতাও মাতি আছে ভাবিছো যে নাই এবাৰ গৈয়ে আহো।
অ অ যাবা।
আমিহে ডাঙৰ হৈ বাহিৰত আমি ডাঙৰ হৈ বাহিৰত ওলাই আহিছো আইতাহতো একেই মানে বিচাৰি থাকে ন আমাক চাবলে।
অ, অঁ। সেইটোও হয়, এনে কেইদিনমান থাকিব তাতে?
তাতে থাকিলে মই যদি এতিয়া চোৱা আমাৰ এতিয়া কে কেম্পটো এসপ্তাহ হ'ব। এ হপ্তাহ হোৱাৰ পিছত পত মই একেবাৰে পিছ দিনাইতো যাব নোৱাৰিম ন কাপোৰ চাপোৰ থাকিব ধুব লাগিব। কিমান দিন কেম্পত পিন্ধি যাম আৰু কলেজীয়া কাপোৰ পিন্ধি যাব কাৰণে আউট ড্ৰেছো পিন্ধি যাব পাৰি বোলে।
অ অ তাকে এ এতিয়া আৰু কলেজ ড্ৰেছত কোনে যায়।
অ। এই সেইকাৰণে মই হেৰি কেম্পটো কৰি আহো পিছত দুই তিনিদিন পিছত গুচি যাম। বেছি দিন নহয় পাঁচ ছয় দিন মানে থাক কাৰণ আইতাৰো আৰু বেছি ঝামেলা দি লাভ নাই ন।
হম হম। তাৰপিছত আৰু কৰবাত যোৱাৰ তেনেকুৱা প্লেন আছে নেকি?
তাৰপিছত তাৰপিছত আহি পেলাইো আকৌ কলেজো যাব লাগিব এডমিচন লব লাগিব। বহত ঝামেলা।
মই ভাবিছো যে নাথাকো মানে এদিন দুদিন যদি মানে পৰিয়ালৰ লগত যাওঁ তেতিয়াহলে থাকিব পাৰে কিন্তু ফ্ৰেডৰ লগত যদি যাওঁ তোমাৰ একেবাৰে ৰাতিপুৱাই ওলাই যাম ধৰা জাগা অলপমান এটা দুটা চাই আহি আহি যাম এদিনত তেনেকে নাথাকো মানে ঘৰৰ মানুহে বহুত চিন্তা কৰি থাকিবতো আৰু আগতেও তেনেকে যোৱা নাই মানে সেইকাৰণে ভাবিছো যদি লগৰ বন্ধুৰ লগত যাওঁ তেতিয়াাহলে মই নাথাকো আৰু আৰু যদি ঘৰৰ মানুহে যায়। তোমাৰ দুটা বা মাও যদি লগত যায় তেতিয়াহ'লে থাকিব পাৰি মানে তেতিয়াতো সুৰক্ষা হৈ থাকিম ন সুৰক্ষিত হৈ থাকিম। কিন্তু ফ্ৰেণ্ডবোৰৰ লগত গ'লে সিহঁতেও ধৰা একে বয়সৰ কোনে কাৰৰ ক চাব আৰু তেনেকুৱা ধৰণৰ এটা কথা আহি পৰে
তাকে। আৰু কাৰোবাৰ যদি মন যায় পানীত নাহিবলৈ কাৰোবাৰ মন নাযাবও পাৰে তেনেকুৱা হলে মানে মন চন ও বেয়া লাগি যায়।
উম উম। আৰু মানে ফ্ৰেণ্ডবোৰৰ লগত গ'লে অলপমান চিন্তা লাগি থাকে ঘৰৰ কাৰণেও চিন্তা লাগি থাকে। ধৰা ঘৰৰ মানুহেও মানে চিন্তা কৰি থাকে সেইকাৰণে ভাবিছো যদি ঘৰৰ পৰা যাব পাৰো ভাল হয় আৰু আৰু যদি ফেন কেইটাতো জালেতো ভালে হ'ব পিছে তুমি যাবাানে নাই তেনেকুৱা কিবা জোগা
মইতো এবাৰ নাযাওঁ চাগেও কাৰণ মানে মই মো মায়েকৰ ঘৰতে যাম বুলি ভাবিছো এইবাৰ কাৰণ বহুত দিন হল যে নাই যোৱা আইতাই বেয়া পাই থাকে
অ আইতা ই মাতি থাকে নেকি চাম চাম বুলি
অ মাতি থাকে সেইকাৰণে মানে ভাবিছো যে মায়ও এইবাৰ কৈ আছে যে এইবাৰ ক'তো নাযাও আমি আমি এবাৰ মানে পুৰা পৰিয়াল এবাৰ মোমায়কৰ ঘৰৰ পৰাই আহিম গৰমৰ দিনো হয় বেছি দিন নাথাকো আৰু মাহত গলে ধৰ আমি আমি যদি যাওঁ মাহত যদি যা আমি আম বোৰো অকমান মানে সহায় কৰি দিব পাৰিম আইতা মামি ত
অ অ
উম কাৰণ মামীও স্কুলত কাম কৰে মামীও স্কুলত কাম কৰে মামীও নিজৰ মায়ে মাৰ ঘৰত যাব ন সেইকাৰণে আমিও কে উম।
তেতিয়াহ'লেতো ভালেই লাগিব তোমালোকৰ মামিও থাকিব তোমাৰ আই এওঁ থাকিব
অ', তাকেই।